নমস্কাৰ, নমস্কাৰ
নমস্কাৰ
হয় নমস্কাৰ, কি খবৰ? হয় মোক খ'বৰ ভালেই বাৰু, আপোনাৰ?
মোৰ ভালেই এইয়া মই এই মাত্ৰ কলেজৰ পৰা আহি পেলাই ভাত খাই পেলাই অ শুই আছিলোঁ। আপুনি কি কৰি আছিলে?
মই এই ময়ো এইমাত্ৰ খেতি বাতি কৰি আহিছো আৰু এইমাত্ৰ অলপ জিৰণি লৈছোঁ।
হয় হয় আপুনি ইয়া কিহৰ খেতি কৰে?
মই আপোনাৰ গোমধান
হয় হয় হয় ম
তাৰ হয়, হয় তাৰপিছত আপোনাৰ ভেন্দি খেতি কৰিছো। তিয়হৰ খেতি কৰিছো, ধানৰ খেতি কৰিছো, পানীলাও খেতি কৰিছোঁ। ৰঙালাও।
হয়, হয় আপুনি গুমধানে দি পপকৰ্নৰ বাহিৰে আৰু কি কি বনায়।
সেইটো দি আপুনি বহুত ৰকমৰ আমি সেইটো সেই তৰকাৰী বনাই খাওঁ।
হয়, হয়, হয় সেইটো টোন ঠাণ্ডাৰ দিনৰ বাবে বহুত ধুনীয়া সেইটো। ঠাণ্ডা দিনত মানুহে এইবোৰ বিক্ৰী কৰে, মাকৈটো আঙৰাত দি পেলাই।
মোৰ এতিয়া পুলিসোবা সৰু হৈ আছে। এই যে আপোনাৰ, আপোনাৰ ডিচেম্বৰ মাহলৈকেহে হৈ যাব। উপযুক্ত, উপযুক্ত হৈ থাকে খোৱাৰ বাবে।
আপুনি এনেই কিমান বিঘা মাটিত খেতি কৰিছে এই খেতিবোৰ?
মই আপোনাৰ ন বিঘা মাটিত কৰিছো, এবাৰ কমেই কৰিছো মানে অকমান বেমাৰ হৈ আছিলে যে।
হয়, হয়, হয়,।
বুইছে সেয়ে মই গৈছো মানে আপোনাৰ দিল্লী গলো, পোৰহি দিল্লী পৰা আহিছো। হস্পিতেলত গ'লোঁ তাৰপিছত ডক্টৰে কৈছে আৰু মোৰ মানে ককালৰা এডাল হাৰদি মানে বুইছে
হয়, হয়, হয় আপোনাৰ কেলচিয়াম কমিছে নেকি?
কেলচিয়ামটো কমা নাই মানে এইটো মোৰ জন্মৰ পৰাই হৈ আছিলে।
হয়, আপুনি সৰুৰ পৰা বিচনাত পৰিছিল চাগে?
হয় এইটো হল নাজানো নহয় এতিয়া আৰু
সুধিলা এইটো কথাটো গম পালেহঁতেন আপুনি।
অ', মা নাই নহয় দাদা মা ঢুকাল। বুইছে?
বুজিছো, বুজিছো, বহুত দুখ লাগিল কথাটো শুনি পেলাই আপোনাৰ। অহ, আপোনাৰ মাৰ শান্তিৰ বাবে মই প্ৰাৰ্থনা কৰিম।
অ', ধন্যবাদ, ধন্যবাদ মায়ে এতিয়া আপোনাৰ টকা অলপ থৈ গৈছিলে বুইছিলে বেংক এটাত।
হয়, হয়, হয়।
এতিয়া ক'ত থলে এতিয়া কোনটোত থলে এতিয়া গমেই নাপাও বুইচে সেয়া ফচি আছে সেয়া কামো আপোনাৰ দছ বিশ দিন এনেকেই গলো।
হয়, হয়, হয়, হয় আপোনাৰ খেতি কৰাৰ ওচৰে পাঁজৰে
শুনিছে?
হয়, হয় শুনি আছো।
দছ লাখ মান আছিলে সেইটোকে এতিয়া আটকি আছে পইচাটো। আৰু বুইছে।
আপুনি পইচাটো পালে কি কৰিম বুলি ভাবিছে।
পইচাটো দাদা পায়ে লওঁচোন, তাৰপিছত ভাবিম আৰু খেতি বাতি কৰিম আৰু মাত মাটি আৰু দুই চাৰি বিঘা মান কিনিম।
হয়, হয় বঢ়িয়া, বঢ়িয়া। আমাৰো ঘৰতে হয়, হয় আমাৰো ঘৰতে বাৰু আছে বাৰু খেতি। আমাৰ ঘৰৰ দু পাঁচ বিঘা মাটিৰ ধানৰ খেতি কৰে। আৰু ঘৰতেই থুল মূলকৈ কেপেলাই শাক পাচলি খেতি কৰে। আৰু হেৰি শাক পাচলি যেনে হয়, ধান খিনি আমি ঘৰত যিমানখিনি খাব পাৰোঁ, সিমানখিনি ৰাখি বাকীখিনি বজাৰত বিক্ৰী কৰি দিয়া হয়, আমাৰ। আৰু ঘৰতে থল মূল কৰি পেলাই শাক পাচলি খেতি কৰোঁ ভেন্দি,
সেইটো আজিকালি মানে বজাৰত যিটো আপোনাৰ ৰাসায়নিক সাৰৰ
হয়, হয় ৰা ৰাসায়নিক সাৰৰ বাহিৰেও বজাৰৰ দামটো অলপ বৃদ্ধি পাই গৈছে, যিহেতু
হয়, দামটো, দামটো এতিয়া বৃদ্ধি পাওঁক। কিন্তু, হয়, খাদ্য বস্তুতটো মানে আপোনাৰ ভাল আমি পাব লাগে হয়। আমি কষ্ট কৰি পেলাই যেনেকে আমি। পইচাটো উলিয়াও সেনেকে আমি খাদ্যটো ভাল খাব লাগে আমাৰ দেহটো সুস্থ থাকিবলৈ কিন্তু আজিকালি আপোনাৰ ৰাসায়নিক সাৰ অলপমান বেছি হোৱা হৈছে। সেইকাৰণে ঘৰতে আমাৰ ঘৰৰ অনু অনুসৰি। খেতি অলপমান কৰি পেলাই আমি ঘৰৰ কাৰণে খাবলৈ আমি ৰাখিব লাগে অলপমান।
হয়, হয় যিহেতু এইবোৰ ৰাসায়নিক খাই পেলাই আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ বেমাৰ হৈছে। আজিকালি সৰু সৰু ল'ৰাছোৱালীবোৰ আপোনালোকে দেখিছে চাগে চুলি পকিছে ডাড়ি পকিছে। হয়, হয় আজিকালি ঘৰতে মানুহত হয়, হয়।
হেয়া আমাৰ এইফালে ল'ৰা সবাই একদম বুইছে একদম চুলিত চুলি দাড়ি চাড়ি হৈ পেলাই একে দে। তাৰ আপোনাৰ লাগে আপোনাৰ পঁচপন্ন বছৰ হৈ গ'ল নেকি।
হয়, যিহেতু আজিকালি মানুহে ইমান কষ্টও নকৰে, শ্ৰম নকৰে কৰে সেইবাবে মানুহৰ টোন হাৰদ্বীপবোৰত বিষ হৈছে।
হয়, হয়, হয়।
আজিকালি ল'ৰা-ছোৱালী খুব বুইছে, হেল্ল' আজিকালি ল'ৰা। ছলী বিলাক মানে আপোনাৰ বয়সটো আপুনি ধৰিব নোৱাৰে।
হয় হয় হয়।
এটা সৰু ল'ৰা ছোৱালীক আপুনি ভাবিব এইটো ওঠৰ বছৰ নেকি, কিন্তু সেইটো বাৰ বছৰহে।
হয় হয় হয়।
বুইছে।
হয় হয় আজিকালি মানুহে চম নকাৰ কাৰণে মানুহৰ কিমান বেমাৰ হৈছে। যিহেতু চাকৰি কৰিছে বেছিভাগ প্ৰায়য়ে। এহে তন এচিৰ তলত বহি পেলাই তন আৰামত সিহঁতে জীৱন কটাই আছে। কিন্তু সিহঁৰ শৰীৰটোৰ বহুত ক
আজিকালি নিজা শক্ত হৈ পৰিছে ল'ৰা ছোৱালী সোবা।
হয়, হয়, হয় আজিকালি সৰু সৰু ল'ৰা ছোৱীবোৰেই মোবাইল ফোন হাতত প্ৰায় হাতত। মোবাইলৰ এটা নিচা হৈ গৈছে সমাজত মোবাইলৰ যোগেদি বিভিন্ন বেয়া কামো কৰিবলৈ আৰম্ভ কৈছে আজিকালি। পুলিচে এই বিষয়ে বৰ্তমান একো একচন লোৱা নাই বাৰু।
হয় সেইটো পৰা এতিয়া এইটো আমিও মাজতে আমি আন্দোলন কৰিছিলো। আমাৰ গাঁৱৰ যিবিলাক যুৱ সমাজে কিন্তু আৰু এতিয়া কি কৰিব। আমিতো এতিয়া আন্দোলন কৰিব পাৰিম নহয়। আমিতো আইনখন হাতত ল'ব নোৱাৰো।
হয়, হয়, হয়।
আমি যিমানখিনি আমি পাৰো সিমান খিনি কৰিছো আৰু।
হয়, হয় এই মোবাইলৰ কাৰণে বিভিন্ন কাজিয়াও হৈছে। সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত আজিকালি সৰু সৰু ল'ৰা-ছোৱালীবোৰে খেল-ধেমালি কৰা পাহৰিয়ে গ'ল।
হয় হয় আগতে আমি হয় হয় সিহঁতক হয় সিহঁতক আজিকালি খেলৰ কথা সুধিলে সিহঁতে মোবাইলত থকা এই গেমবিলাকক খে চিনি পায় পাবজি হয় এক নম এক নম। হয়, হয়, হয়। এইবিলাকে আজ আগতে আমি একদম আবেলি হলে আমি ওলাইে যাওঁ। ঘৰ ৰখিব সময় নেপাওঁ। ভাতখিনি আমি চুঙাত এটাত ভৰাই লৈ যাওঁ খাবলৈ।
আগৰ দিনত আমি বাৰু খেলিবৰ কাৰণে ইমান সময় পোৱাও নাছিলো। যিহেতু দেউতাৰ লগতে খেতি বাতিত অলপ লাগি দিব লাগে। গধূলি টাইমত ওলাই যাবলৈ অলপ টাইম পাও সময়ত
হয়, হয়, হয়, অলপমান ওলাই যাব লাগে আমাৰ মনটোক অলপমান
হয়, হয়, হয় মনটো মানে অলপ নিৰ্মল কৰিবলো।
হয় হয় আজিকালি আকৌ ল'ৰা ছোৱালী ব্যায়ামো নকৰে নহয় আগতে আমি ব্যায়াম কৰো ৰাতিপুৱা ৰাতিপুৱা আমি এই ৰেল ষ্টেশচনৰ ফালে যাওঁ
হয় হয় আজিকালি তন হয় হয় আজিকালি তাৰমানে মোবাইলৰ কাৰণে কি সৰু সৰু লৰা চোৰে চশমা লগাব লগা হৈছে আপুনি যিজন দেখিছে
উ কি কো নকব আৰু বুজিছে অনবল অনবৰতে অকল আপোনাৰ একে মোবাইলতে থাকিব।
হয় হয় হয় এটা ইনষ্টাগ্ৰাম নামৰ এপ এটা আছে যত তত আপুনি ভিডিঅ' চলায়ে থাকে আজিকালি আকৌ ল'ৰা ছোৱালী বোৰে একো শিক স্কুলত নগৈ পেলাই ঘৰতে মোবাইলৰ পৰা পঢ়িব লৈছে এইটো বাৰু ভাল ভালো হৈছে বেয়াও হৈছে যিহেতু ঘৰত পঢ়িলেতোোন আপুনি বন্ধুৰ লগত আপুনি মাত বোলে এটা থাকিব লাগে কিন্তু এইটো ঘৰত যেতিয়া মোবাইলৰ যোগেদি পঢ়িব তেতিয়াতো আপুনি বন্ধুৰ লগটো নাপাব সমাজখন আপুনি বুজি নাপাব আপুনি জেগা চিনি নাপাব।
হয় হয় এইটো এক প্ৰকাৰ ভালো হৈছে বেয়াও হৈছে
হয় হয়।
এইটো আমাৰ যিটো মানে ছাত্ৰ সমাজৰ কাৰণে এইটো অলপমান বিপদজনকো হৈছে আৰু বিপদজন কেলে চাবলৈ গ'লে যে এই মোবাইলটোৰ যোগেদি মানে মানুহ ল'ৰা ছোৱালী সোপায়ে পঢ়া শুনা কৰিব ধৰিছে
হয় হয় হয়
স্মৃতি শক্তিটো কমি আহিছে লাহে লাহে আৰু চকুৰ লাহে লাহে বেমাৰ গৈছে বুজিছে
হয় আজিকালি বেছিভাগ প্ৰায় ইঞ্জিনিয়াৰ হোৱাতকৈ আপোনাৰ ইউটিউবাৰ হ'ব বিচাৰে হয় মোবাইলতে টিকটক টিকটক আৰু ৰিল বনাায় আজিকালি ল'ৰা ছোৱালীবোৰে
হয় হয় হয় গীটাৰ আনি পেলাই বজাই গীটাৰ বজোৱাত আপত্তি নাই কিন্তু ঘৰতে গীতা থেমালি থৈ দিলেটো কি কব আৰু বুজিছ নে
হয় হয় আজিকালি ঘৰতে মানে সিহঁতে সিহঁতৰ মানে আগ্ৰহ এটা থাকে কিন্তু আগ্ৰহটো মানে নাইকিয়া হৈ যায় কেইদিনমান মানে গীটাৰটো পালে তাৰপিছত হৈ গল থৈ দিয়া আৰু পাহৰি গল গিটাৰ কি বস্তু। মোবাইলত মোবাইলত ব্যস্ত হৈ যায় মোবাইলত কিবা টকা কমোৱাৰ কিবা এপ চপ থাকে সেইবোৰতে লাগি থকা হৈ গ'ল
হয়, হয়, হয়।
হয় আপোনাৰ এইফালে অ' ভাত তো আমি খালো পিছে আজি আমাৰ আলহী আহিছিল যিহেতু সেয়েহে অলপ ভাতটো আমাৰ মাংস হ'ল ব্ৰইলাৰ আনিলোঁ আৰু সিহতক খুৱাই পঠালো হয় আপোনাৰ ভাত এনে কি দি খালে
মই মই আপোনাৰ পইতা ভাত খালো
হয় হয়।
তাৰপিছত মাংস অলপো আছিলে ব্ৰইলাৰ এইখিনি পুৰি ল'লো তাৰপিছত খালো হেনেকে
হয় বঢ়িয়া বঢ়িয়া এই পোৰা মাংসটো বেছি খাব নাইগে যিহেতু পুৰ বস্তুটো পুৰা যায়। সেয়েহে কেন্ঞ্চাৰ হোৱাৰ মানে আপোনাৰ হেৰিটো থাকে
সেইটো হয় কিন্তু এতিয়া কি কৰিব আমি এতিয়া শকত মানুহ চৰ্বিটো আকৌ পুৰিলে চৰ্বিটো নাইকিয়া হয়।
হয় হয়, হয় হয়।
যিটো তেল জাতীয় বস্তু সেইটোটো নাইকিয়া হয়
হয় হয় মাংসটো বাৰু স্বাস্থ্যৰ কাৰণে ভাল মাংস বহুত প্ৰটিন পোৱা যায়। যিহেতু আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয় প্ৰটিনটো প্ৰটিন নহ'লে আমাৰতোন অৱস্থা বহুত বেয়া হ'লহেঁতেন আপুনি নুন ভাত খাই জীয়াই থাকিব নোৱাৰে আমাক প্ৰ'টিনো লাগিব আৰু শাক পাচলি প্ৰ'টিনবোৰ পোৱা নাযায় শাক পাচলিত আপোনাৰ ভিটামিন থাকিব ভিটামিনৰ বাৰু প্ৰয়োজন কিন্তু সেউজীয়া শাক পাচলি তুমি খাব লাগে লগতে মাংস খোৱাৰ লগতেও।
হয় আজিকালি সেউজীয়া পাচলি ভিটামিনৰ সময়ত আপোনাৰ বেছি ৰাসায়নিক তত্ব হে মিলায়।
হয় - হয় সেইকাৰণে আমি ঘৰতে কৰিছো ঘৰত
হয় এইটোৱে মানে আপোনাৰ এইটো ৰাসায়নিক ভাৱে প্ৰস্তুত কৰিলে আপোনাৰ যিটো মাটিৰ উৰ্বৰতাটো কমি আহে তাৰ উপৰি আপোনাৰ পাচলিতও বেয়া হয়।
হয় মাটিত টো উৰ্বৰতা আপোনাৰ প্লাষ্টিকৰ ফলতো হৈছে প্লাষ্টিকৰ কাৰণে মাটি উৰ্বৰতা কমিছে পানী তিয়া যিহেতু আপোনাৰ পানীত প্লাষ্টিক চলাষ্টিক পেলোৱা হৈছে। সেয়েহে আপোনাৰ পানীৰ প্ৰদূৰষণ হৈছে।
হয় আমাৰ হয় আমাৰ এতিয়া ভাৰততে আপোনাৰ মাটিৰ যিটো উৰ্বৰতা কিমান ধুনীয়া হয় নে নহয় অতীজৰ পৰা
হয় হয় অতীযৰ পৰা ভাল আছিল কিন্তু বৰ্তমান যুগত যিহেতু প্লাষ্টিকৰ ব্যৱহাৰটো বেছি হৈছে সেই মাটি উৰ্বৰতা টো কমি গৈছে ৰাসায়নিক সাৰবোৰ পেলোৱাৰ কাৰণে তাৰ পিছ
হয় - হয় এতিয়া বেলেগ দেশত এতিয়া চাওক বেলেগ দেশতো মানুহে খাদ্যৰ খাদ্যৰ নোপোৱাৰ ফলতে বহুত মানুহ মৃত্যু মুুখত পৰিছে।
হয় হয় এইটো আমাৰ ভাৰতৰ কথাই ক'ব লৈছে কিন্তু আপুনি বাহিৰৰ দেশত যাওক বাহিৰৰ দেশত কি সুন্দৰ প্লাষ্টিক আপুনি দেখায়ে নাপাব ৰাস্তা পৰি কিমান পৰিষ্কাৰ ৰাস্তাবোৰ। কিমান ধুনীয়া লাগে সেইবোৰ দেখি কিন্তু আমাৰ ভাৰতৰ কোনো চৰকাৰে ইমান সেনেকুৱা আচনি লোৱা নাই।
হয়, হয়, সেনেকুৱা চাগে পদক্ষেপ চাগে ভৱিষ্যতলৈ লব মোৰ এনেকুৱা এটা আশা আছে।
এটা থাকিল আৰু।